হেল্লো' শুনিছো শুনিছো তই শুনিছ নাই?
শুনিছো। কি কৰিছ?
মই এই - গাখীৰ চাখী খীৰাই পেলাই ভাত পানী খাই উঠি আহি এতিয়া বিচনাত পৰিছোহি। কাৰেণ্টটোও নাছিলে কাৰেণ্টটো আহিলে বাও।
ইমান দেৰিকে গাখীৰ খিৰাইছ যে?
নহয় গাখীৰ খিয়া সময় হ'ল, আকৌ গাখীৰ খাই গা পা ধুই ভাত পানী খাই -
অ অ তা পা তই কি আজি কিমান দৌৰিলি আজি
আজিও ছপাক দিলো।
অ অ, আৰু দৌৰিব পাৰিবিহেঁতেন নে কিনো?
আৰু এনেই দৌৰিব পাৰিলোহেতেন বাৰু কিন্তু মনহে নগলে আজি - মোৰ লগতোও কম দৌৰি দিলে।
অ অ তাৰাপা হেৰি হেৰি কি বুলি কয় তোৰ এনেই টাইমটো মিলিছেগে নে কিনো?
টাইমটো নাই মিলা নেকি, জানো পাই! এ বেছি দিন হোৱা নাই যে - প্ৰেক্টিচ কৰা গতিকে অকমানটো শ্লো' হবই লাহে লাহে বাঢ়িব আৰু প্ৰেক্টিচ কৰি থাকিলে।
অ অ মোৰ মাতটো ভালকে গৈছে নহয়?
আহিছে তোৰ ভাগৰ আহি মোৰ ভাগতো গৈছে নাই?
আহিছে আহিছে।
অ এই প্ৰথমতে পাঁচ কিলোমিটাৰটো চাই লওঁ ৰ, পাচ কিলো
অ সেইটোৱে, তোৰ মানে কি পাঁচ কিলোমিটাৰটো যেতিয়া পৰা হৈ যাম তাৰ পিছত লাগিলে স্পীডটো দি দি হয় ন স্পীডটো আনিম আও
অ অ। তো প্ৰথমতে মানে যিমানটো ডিচটেন্স সিমানটো ডিচটেন্সত কঠীয়া তুলি আহিলো, এতিয়া গা চা ধুই তোলে, ফোন এটা লগাই
অ, অ অ ভালেই কৰি-
তহঁতে কি মাটি ৰুৱা নাই নেকি?
হা?
তহঁতৰ মাটি ৰুৱা নাই নেকি বোলো?
আমাৰ আধিহে, তোৰ এইয়া আলি চালি দিয়া আজৰি হৈছে আও কঠীয়া তুলিব আজিৰ পা, পিছবেলাৰ পা কঠিয়া তুলিব আও
অ অ ঠিকেই আছে, আধিত তহঁতি কি কি কৰি দিছ অ?
আমি তো প্ৰথম এচাহ বাই দিছো তাৰপিছত আৰু এচাহ বাই দিব লাগিব - নহলে সেই চাহটো আধি হ'ব আও বেলেগ একো নাই
অ মানে তহতি আধিতে দুচাৰ
অ তেনেকুৱা
তেতিয়া তিনিচাৰ বালে দেখোন নিজে
বাকী ৰোৱা আৰু ধান কটাটো মৰণা মৰাটো সেইবোৰ সেহেতৰ
তিয়া যো মানে তেওঁ মানে তোৰ দুচাৰ বাই দিলে আৰু এচাৰ বালৈ তই নিজে ৰুব পাৰ হয় নে নাই
সেইটো হয় কিন্তু এ এতিয়া মানে সেই মাইও ৰুব নোৱাৰে তাৰপিছত আকৌ ময়ো কি কেনেকে ৰিক্স ল'ম অকলে অকলে
অ ঠিকেই আছে
মা মানে হেই ভৰিত এলাৰ্জি এটা হৈছে বোকালে গ'লে মানে তো খজুৱতি উঠৈ যায় খজুৱতিও মানে বহুত বিৰাট খজুৱতি আৰু মানে
অ গম পাইছো গম পাইছো অ ঠিকে আছে তেতিয়া তাৰপৰা কি তহঁতৰ ইণ্টাৰ্ণশ্বিপ চলি আছে নেকি
ইণ্টাৰ্ণশ্বিপ এদাই হ'ল কিন্তু মই ৰিপৰ্টহে বনোৱা নাই ৰিপৰ্টটো বনাব লাগিব
অ তহতৰ ৰিপৰ্টটো মানে কি এইটো হেণ্ড ৰিটেন নে নে প্ৰিণ্টেড হলেও হ'ব ডিটিপি কৰিলেও হ'ব
নাই হেণ্ড ৰিটেন লাগিব
অ মানে তই এদিনতো তিনিটা চাৰিটা পেজৰ ৰিপৰ্ট হ'ব হয় নাই
এ এদিনত তিনটা চাৰিটা পেজৰ নহয় এদিনত এটা পেজৰ বা এদিনত আধা পেজৰ মানে ধৰি ল মই আজি কি কি শিকিলো সেইখিনি লিখিম বাকী তাৰ আগতে মই লিখিম যে জিমত আমি কি শিকিব পাৰো কি লাভ হয় খাদ্য সামগ্ৰী কেনেকুৱাকে খাব লাগে সেইবোৰ আগতীয়াকে লিখিম মানে
অ অ অ ঠিকে আছে তেতিয়া দেই মই সেই লগৰটোৱে মানে তোৰ হেৰিত লগৰটোৱে মানে তো হেই স্কুল এখনত কৰিছে ইন্টাৰনশ্বিপটো তাৰপা লগৰ তই মানে ৰিপৰ্টটো এ দিনত মানে তাৰ তিনি পিচ মান হৈছেগে মানে ত তেনেকে পোন্ধৰ দিনত তিনি মানৰ পঞ্চল্লিশ ষাঠি পেচ মান হৈছেগে আৰু
এই ইণ্টাৰনশ্বিপৰ ৰিপৰ্ট ইমান ডাঙকে নবনাই নহয়
অ সি মানে মানে তোৰ গোটেই এক্টিভিটি কেইটা লিখিছে মই নক সি মানে প্ৰথমতে গৈ কি কৰিলে তাৰপৰা তাৰে কি কি কৰি আছে চব আৰু
অ তেনেকে লিখিব নালাগে তো
অ
মানে কি মই আগতে চিনিয়ৰ ষ্টোডেতবোৰে ইণ্টাৰনশ্বিপ কৰা ৰিপৰ্ট বোৰ চাইছো নহয় মানে আমাক আমাৰ ডিপাৰ্টমেন্টৰ পৰা চাবলেকে দিছিলে
অ
ত ই ইমান ডাঙৰ ডাঙৰ ইণ্টাৰ্ণশ্বিপৰ ৰিপৰ্ট নহয় নহয়
অ গম পাইছো গম পাইছো সি মানে সি তেনেকে লো
অ তই কেনেকে লিখিবি
অ ইণ্টাৰনশ্বিপে কম্পিলিত হোৱা নাই ৰিপৰ্ট কি লিখা কথা কৈছে ত' আমি প্ৰথম দিনাখন গ'লো দেই, ত' মা- মানে অকলো নাৰ চাৰী এখন ভিজিটে কৰিলো মানে না- মানে কি কি কথা তাৰপিছত, - পিছদিনাখনৰ পৰা মানে বাইদেউ জনীয়ে যাবলৈ ক'লে, পিছদিনাখনৰ পৰা মানে- যাম বুলি ৰেডি হৈছিলো আও তাপা বাইদেউজনী হেনো ককায়েক বেমাৰ তাপা- থাকিবলগিয়া হৈছে, সেইটো কাৰণে মানে বাইদেউ জনিয়ে অলপ- দিনৰ কাৰণে ফোন কৰি দিছে মানে। এ সেইটো কাৰনে বাইদেউজনী কথা শুনি ৰখি আছো আও আও কেতিয়া মানে বাইদেউ জনীয়ে মাত- তে সেইটোকে বাত চাই আছো আও।
অ অ, এ ঠিকে আছে এমাহ আছে নহয় এতিয়াও।
অঁ এমাহ আছে মই হেৰি মানে বাইদেউজনীয়ে কৈছেছে তোমালোকে চাৰিদিন মান আহিলে হ'ব বুলি কৈছে। মানে বাইদেউজনিয়ে গোটেই শিকায়- তা মই মই হেৰি মানে মোৰ এতিয়াতো চাৰিদিন- অহা যাওক। চাৰিদিন আপ ডাউন কৰিলে মানে তোৰ হেৰি হব ন মোৰ বাজেটটো বাঢ়ি যাব যে।
অঁ'
টো ধৰি ডা এঘন্টাকে কৰা হেতেন মই এদিনতে মানে দুঘন্টা কৰিম মানে দুদিন যাম আও। এদিনত দুঘণ্টা তেনেকে চাৰি ঘণ্টা মিলাই দিম চাৰিদিনৰটো।
অঁ অঁ এই ঠিকে আছে তেতিয়াহলেতো কম খৰচতো হব তেলৰ খৰচটোও বাচিব। তাৰপিছততো দুদিনতে হব, সময়ো কম লাগিব।
অঁ' সেইটোৱেই।
আও তাতে এতিয়া খেতি দিন বেছি টাইমনো কেনেকে দিবি ইণ্টাৰণশ্বিপত। খেতিতটো লাগিব লাগিব।
অঁ' সেইটোৱে ন। এদিন নামাগিলে নহ'ব নহয়, সেইটো মানে মই মিলাইছো আৰু ভালকে মিলাই মিলি হেৰি কৰিছো আও। দুজনীও মানে ইমান ধৰি থকা নাই হ'ব বুলি কৈছে আও।
অঁ' বাকী এনে দেউতা ফিজিঅথেৰাপি কৰাই আছ নে কি তই যে সেইদিনাখন মোৰ পৰা নম্বৰ লৈছিলি।
অ অ' হেই দুদিন গলো নহয়, অ সেইদিনাখন। সেইদিনাখন কৰালো, তাৰপিছত তাৰ পিছনা- পিছা দিনাখনো নিলো, তাপা- ভাল নাই পোৱা নাই নাযাও বুলি ক'লে, তেনেকে কিবা বুলি কৈদিলে তাপা এতিয়া আজি হিঁতি দুদিন হ'ল নাই যোৱা।
অঁ' আমা দেউতা আকৌ ভাল পাইছে। কালি এতিয়া নিজে উদ বহ কৰিব পাৰিছে। তাৰপিছতে তো আগতে যেনিবা এনেকে গ্ৰীলত ধৰি ধৰি উঠবহ কৰে তাৰ মানে- কোৱাত নাই। সাজ পৰাটো কালি এটা নিজে পাৰিছে অকলে তাৰপিছতে খোজো কাঢ়িছে ৰাত- তি ধুনীয়াকে মানে খোজকাঢ় এক্সাৰচাইজো কৰিছে আগতে মানুহ এটা লগত লাগেই।
অঁ, আমা মানে তেনেকুৱা একো প্ৰব্লেম নাই খোজ চোজ কাঢ়িব পাৰে। একো মানে সেইবোৰ একো- প্ৰব্লেমেই নাই। তে ধৰি টানি টানি ধৰে আও।
সেইবোটো ভাল হ'ব লাগিছিলে মোৰ মতে দেই ফিজিঅথেৰাপিত।
অঁ' এই টানি টানি ধৰাটো মানে কিবা ভাল নাই পোৱা। বুলি কৈছো, মই আকৌ নিম বুলি ভাবিয়ে আছোঁ। ছো মানে এই এইকেইদনৰ কালিপা।
অঁ'
সেইটো কাৰনে সময় সময়টো পোৱা নাই মানে।
অ আৰু তালৈ গ'লে টো দুঘন্টা এটা যায় এই তাত এঘন্টা আকৌ তাত ৰবও লাগে।
অহ। অ সেইটোয়েই।
অহ।
সেইটো কানে এই খেতিটো আৰু বেছি ভাই অল আদায় কৰি চাও কি কৰিব পাৰি আকৌ মানে তালৈ নিয়া নিবলগীয়া হলে আকৌ তালৈকে লৈ যাম আৰু তেনেকে ভাবি আছোঁ।
অ অ লৈ যাবি মানে কি এনেকে এনেও ঘৰত থাকিলে টানি টানি টো ধৰা ভাল নহয়। তই ইমান দিন তই ট্ৰিটমেণ্টটো কৰাইছ ঔষধ পাতিও খুৱাইছ ভাল হোৱা নাই যেতিয়া নতুন কিবা এটা কৰি চাবই লাগিব এনিও নহলে কেনেকে গম পাবিনো।।
অ নহয় মই এই মই পেটটো সেই কৰিব লাগিব নেকি নেক্স টাইম নেক্সট টাইম আয়ুৰ্বেটো চাব লাগিব।
আয়ুৰ্বেদৰ প্ৰগ্ৰেছ বোৰ শ্ল' হয়ও আয়ুৰ্বেদত মানে তই এলোপেথিকোৰ যিমানটো স্পীডত কৈ আয়ুৰ্বেদে একেবাৰে ভালকৈ দিয়ে কিন্তু বহুত বহুত লাহে লাহে হয় দুবছৰ লগাই দিব মানে এক দুবছৰ
অ অ অ এতিয়া চাও তাকে কিনো হয়। হয় মানে ঠিক হোৱা নাই যেতিয়া থৰাপিটো অলপ হলো দুদিন এইয়া বেস্তটো হ'ব লাগি ছিলে কিন্তু ইমান নাই হোৱা। তেওঁ মানে বাৰু কি হয়।
অ চাবি চাবি মানে মোৰ মানে মোৰ মতে কিন্তু ভাল হব লাগে মানে অকমান অ এক্সাৰচাইজ কৰিব দিছে নাই তাত?
দিছে বাৰু, এ মানে এক্সাৰচাইজ মানে তোৰ এনেকে ত খোজ কঢ়া বা এনেকেতো উঠিব নহয় এনেকুৱা একো প্ৰব্লেমটো খোজ কাঢ়িব পাৰে ন বাইক চলাই নিজে কৰি থাকিব পাৰে এনেকুৱা একো প্ৰব্লেমেই নাই।
অ।
মানে অকল মানে এই ৰাতি ভৰিটো টানি টানি ধৰে আঠুৱা হেৰি খনত।
অ অ। জানো পাই এ হেৰি চাগে নাৰ্ভৰ প্ৰব্লেম চাগে নাৰ্ভ চাৰ্ভবোৰ চাগে জিন জিননি মাৰে এনেকুৱাই হ'ব চাগে টানি ধৰে চাগে আৰু খুব প্ৰকাৰণে।
অ অ সেইটোয়ে হ'ব আৰু সে নাই চোগাৰ নলে তেনেকুৱা হয় নেকি বাৰু?
চুগাৰ হলে তেনেকুৱা নহয় বাৰু দেই। প্ৰেছাৰ হ'লেহে হয় দুৰ্বল হৈ যায়।
অ প্ৰেচাৰটো আছে বাৰু হাই প্ৰেচাৰ আছে বাৰু দেই।
অ প্ৰেছাৰ টেবলেট খাই থাকে নাই দেউতাই?
মানে টো প্ৰথমতে যোনটো খাইছিলে অ খাই থাকে বোলো।
অ
মানেটো প্ৰথমতে যোনটো খাইছিল এতিয়া মানে সেইটো সেইটো পাৱাৰটো কমিলে মানে সেইটোয়ে কমোৱা নাই। তাৰপা মানে এতিয়া পাৱাৰটো বঢ়াই হে কৰিছে আৰু।
অ ঠিকে আছে বাৰু মুঠতে প্ৰেচাৰ টেবলেটটো এৰিব নালাগে, খাই থাকিব লাগে। এৰি দিলে মানে প্ৰেছাৰটো বাঢ়ি গুচি যায়। মাৰি দিয়ে ন প্ৰেছাৰটো পটককে আৰু এক ছেকেণ্ডতে প্ৰেচাৰটো বহুত বাঢ়ি যায়।
অ অ হয় নেকি এইটোৱে মানে, মানে প্ৰেছাৰ টেবলেটটো মানে খাই থাকিলে, এৰি দিলে মানে প্ৰব্লেম হৈ যায়।
উ অ', সেইটো প্ৰেচাৰ টেবলেটটো আচলতে কন্টিনিউ কৰি থাকিব লাগে, এইটো বেয়াও নহয়, নহয়। টো প্ৰেছাৰটো কমাই ৰাখে।
উম।
হম। আৰু তাতে বৰ্তমান এতিয়া গৰম যেনেকে বাঢ়িছে প্ৰেচাৰ চেচাৰ মানে মানুহৰ উঠিবই আৰু ন, যিমানটো গৰম হৈছে।
অহ। অহ' সেইটোৱে।
গতিকে খাই থাকিব লাগে ৰেগুলাৰ, এ ভাল হ'ব দেই ইমান চিন্তা কৰি থাকিবি, তইটো চেষ্টা কৰিছ নিজৰ ফালৰ পা। সম্পূৰ্ণ চেষ্টা কৰিছ।
ক'ত হে।